অঁ পাইছোঁ। তাৰপিছত কোৱা ভাইটিৰ অ', অ', পাইছোঁ কোৱা
অ', এই হেৰি নহয় কালিমপুঙৰ কথা যে, কৈ ছিলে কৈ আছিলা, সেই তাকে মই ভাবিছো মানে এতিয়া এই মানে ভাইটিক অ' ভাইটিৰ লগত ফুৰিব যাওঁ নেকি? মানে পইচা চাগে কি পইচা তোমালোকৰ কিমান? তোমাৰ লগৰ বাৰু এদিনৰ তোমাৰ ৰাতিৰ খৰচ খৰচটো বাৰু ধৰিব নোৱাৰি, তোমালোকৰ সেইটো লাভ হৈ গ'ল যেনিবা। হেল্ল'? হেল্ল' শুনিছা? অ' সেই শুনা না তুমি মোবাইল অলপমান ওচৰলৈ আনাচোন, মই অকনমান কমকে শুনিছো মানে?
মোৰ ফোনটো ওচৰতে আছে এতিয়া শুনিছা?
অ', অ', এ এতিয়া শুনিছো - এতিয়া শুনিছো এতিয়া ভালকে শুনিছো।
সেইপিনে দি লাভ হৈছে যে হোটেলটো আমাক পাঁচ টকাতে দিছে সিহঁতে বাট বেলেগ পিনেদি হেৰি হৈছে বিকজ আমি তিনিজনী গৈছিলোঁ, আৰু তিনিজনীৰ কাৰণে মানে তাতে কি হয়, আমি গাড়ী ভাড়া কৰিছিলো। গাড়ী ভাড়াত যিটো মানে উ ধৰি লোৱা পাঁচজনী বা ছয় জনী গ'লে যিটো কমত হ'লে হয় আমি তিনিজনীৰ কাৰণে বেছি লাগিছে।
অ' এখন গোটেই গাড়ী ভাড়া কৰিব লগা হৈ গৈছে মানে?
বিকজ কলাখামৰ পৰা কাৰণ কলাখামৰ পৰা যিটো লাভাৰ ৰোত হয়, সেইট ৰোটত মানে এনেকুৱা পাব্লিক ট্ৰানছপৰ্ট নচলে। ত' আমি গাড়ী ভাৰা কৰি আহিব লগীয়া হৈছে সেইটো ৰাস্তা দি। আৰু আমি যি য'ত কান নজঙাত ভিউটো দেখিছো সেইটোত ভিউটো আছিলে কলাখামৰ। কলাখামত আমি আ মই ফাৰ্ষ্টৰ পৰা কও হাঁ আমি ক'লো, ফাৰ্ষ্। যিদিনা গৈছো, সিদিনা কলাখামত আমি হমষ্টে অলৰেডি বুক কৰি ৰাখিছিলো। ত' তাতে থাকিছো। পিছদিনা উঠি আমি কাঞ্চনজেঙা চাইছোঁ। অ', কাঞ্চনজেঙা চাই মেলি ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেকফাষ্ট কৰি উঠি কিনে। উম, গাড়ী ভাড়া কৰি। লাভাত আহিছোঁ। য'ত, আমি। পাঁচ টকাৰ হোটেলটো বুক কৰিছিলোঁ। টো সেই লাবাত আহি কিনে না সেইটো, সেইটো হোটেলত থাকিলো। তাৰ পিছ, মানে সি-সিদিনাই আমি ৰিটাৰ্ণ অহাৰ কথা আছিলে হা, তাৰপিছত ৰিটাৰ্ণ নাহি কিনে আমি সিদিনা থাকিলো বেলেগ এটা হোম ষ্টেত। সেইদিনা মানে থাৰ্ড সেইদিনা আমি বেলেগ এটা হোমষ্টেত থা, বুক কৰি কিনে থাকি দিলোঁ, তাৰ পিছদিনা ৰাতি আহিছোঁ বাৰটা বজাত ট্ৰেইন আছিলে আমাৰ।
অকে।
সেইট
তোমালোকৰ, হে ট্ৰেইন যায়, এইটো কামাখ্যা ষ্টেচন মানে গুৱাহাটীৰ কামাখ্যা ষ্টেচন আছিল নে, পটন বজাৰ ষ্টেচন আছিলে?
উম, কামখ্যা।
কামখ্ মানে তোমালোকে, অ তালৈকে মেইন হ এপ এপ অ' নিও জল, জল
হা হা
অ', ঠিকে আছে। মানে তোমালোকৰ, অ' চ-চাৰি মানত হৈ গ' চাৰি হাজাৰ মানত
অ'-অ'-অ', অ',। চাৰি হাজাৰ মানত হৈ গৈছিলে। মানে আৰু কম হলে হয়, যদি আমাৰ মানুহ মানে পাঁচ জনী বা ছয় জনী গলো হয়। মই ক'লো ন গাড়ীতে বহুত গুচি গ'ল তাৰপিছত আমি হোম ষ্টেও মানে এতিয়া ধৰি লোৱা, আমি এটা ৰুম ললোঁ, ৰুমত মানে, শ্বেয়াৰ কৰি থাকিলো শ্বেয়াৰঙত থাকিলেতো কমেই পৰিলে বাট তিনিজনীৰ কাৰণে বেছি পৰিছে আমাৰ।
সেইটো নহয়, নহয়, কথাটো এনেকুৱা ন, তোমাৰ ৰুমৰ এতিয়া তোমাৰ নাম্বাৰ অফ পিপল সেইটোওতো থাকে।
নাম্বাৰ অ'ফ পিপল থাকে, হা'-হা', মই যিটো ক'লো তোমাক ৰ্থাদ দিনা হোম ষ্টে যে বুক কৰিছো।
অঁ-অঁ-অঁ।
তাৰমানানে মেইবি চাৰিজনী বা পাঁচজনী হ'লে চছেমেই থাকিলেই হয় এমাউণ্টটো, বিকজ ৰুমটো এটাই দিব ন সিহঁতে।
অঁ- অঁ-অ'হ, আচ্ছা আচ্ছা।
হম।
মানে ৰুম হিচাপত দিয়ে মানুহ হিচাপ
হা-হা-হা।
উম।
সে সেইটোৱে আৰু, বাকী তুমি যা গ'লে যাব পাৰা তাতে, বহুত মানে বহুত বেছি ধুনীয়া হয় জেগাটো, মানে তাৰে তাতে যদি যোৱা ন, মানুহবোৰে তোমাক কি ক'ব জানা অ' তো তোমালোক ইয়াৰ পৰা গৈ কিনে গুগলত ৰিভিউ দিবা হা ভাল ভাল এনেকুৱা দি এনেকে কয় সিহঁতৰ লোকেল মানুহকেইটাই।
টুৰিজম টো বঢ়াবলে মানে সেইটো কৰিছে ছে আৰু
সা আৰু সিহঁতৰ কি জানা টু থাউজেন নাইনিটনত যেতিয়া কৰণা আছিলে তাতে চব লৈছিলে নাবাত অঁ। টু থাউজেন নাইনটিনত, যেনেৰেলি নপৰে বাট সেইটো ইয়াৰত পৰিছিলে যে যে মানে কৰোণা হোৱা ইয়াৰটোত।
মানুহ চাগে তেতিয়া কম গৈছিল বা ফুৰিছিল কাৰণে নে কি হবলা। তাৰমানে ইমান পলিউচন নহৈছিল কাৰণে চাগে সেই বতৰটো ঠাণ্ডা হৈ পৰিছিল
উম হম-হম হ'ব পাৰে।
মোৰ এতিয়া মানে, ক'ব নাপাই ইমান মেঘালয়া গৈ গৈ আমনি লাগিছে আৰু মানে বেলেগ ফালে যোৱাৰ ইচ্ছা গৈছে, সচা কৈছো, এইটো এ
হব মানে তোমাৰ কাৰণে।
মই এতিয়া নেক্স নহয় আৰু এটা কি ভাবি আছো না, এই নাগালেণ্ডৰ যে কামি নে কিবা
হা হা হা হা হা বুজিছো বুজিছো।
গম পাইছা কচমচ ফ্লাৱাৰ অ' অ' ভিউ পইণ্টটো, এই যে কচমচ ফ্লাৱাৰ যে খুব
হুম হুম হুম, বুজিছো কপৌ মজু নে কিবা এনেকুৱা আছিলে।
অ' তেনেকুৱা আছিলে নামটো, মই পাহৰিছো কিন্তু অ' ত' সেই সেইটো
সেইটো সেইটো বহুত ধুনীয়া হয়, হুম হুম বহুত ধুনীয়া হয় সেইটো।
তাৰ এটা বস্তু কি জান, া সেইটো তোমাৰ অ' মানে নাগালেণ্ডত সে তেতিয়া ধৰা হেৰিত যাওঁতে আমিতো কুহিমাত আছিলো ন, এইটো জুকো যাওঁতে, ত' কহিমাত তোমাৰ এইটো সময়ত খালি কত তেনেকা কত একোৱে টুৰিজম নাথা আৰু তোমাৰ বহুত বৰষুণ দিয়ে ন তাত, ত' এইটো এই এইটো হেৰিতকে ঠাণ্ডা দিনত বোলে সেইটো ভিউ মানে যোনটো আমি জেনেৰেলি দে কি আছ ভিডিঅ চিডিঅ' বিলাকত অ', সেইটো, কিন্তু সেইটো যোৱা আচ্ছা আছে, কিন্তু সেইটো সেইটো বেছি পইচা নাযাব কিন্তু।
উম নাযায়, তুমি ইয়াৰ পৰা বেছি পইচা নাযায়।
ধৰা তোমাৰ ইয়াৰ পৰা ডিমাপুৰ গ'লো, ডিমাপুৰৰ পৰা সেইটোয়ে এখন গাড়ী এখন ভাড়াত কৰিব লাগিব আৰু তোমাক হেই লেকে কুহিমা লেকে, অ', তাৰ পিছৰ খিনি চা লাগিব আৰু কোনফালে কি আছে।
উম। এইটো টো বনাই থ'লে, মানে নাযাব আৰু।
সেইটো বেয়া নহয় সেইটো কথা ভাভী পাৰি যোৱা কথা কিন্তু এইটো সেইটো ঠাণ্ডা মানে গৰম দিনত, এক যদি চাব যাওঁ ফুৰিব যা ফুৰিব যাব লগা জেগা বেছি
হা হা অ মেঘালয় এখন থাকে। মেঘালয় খন। কে বাৰু, তাৰ ৱাতাৰফল বোৰ ঠাণ্ডাত। নেদেখা হয় নহ। অ কিন্তু মই যেতিয়া সেই মাহীহঁতৰ লগত গৈছিলোঁ নহ সেইটো মানে তোমাৰ। পাই। কালিতো নহয় শিতকালিতো নহয় ঠাণ্ডাও নহয়। নহয় মাজত মানে হা ত পানী আছে আৰু পানী। মানে তেনেকুৱা সেই তেতিয়া মানে কি হৈছিলে অ। কাৰণ মই গৈছিলোঁ অক্টোবৰ নব। বোৰ হবলা মই পাহৰিছোঁ ঠিক। তাৰিখ কেইটা সেই তেতিয়া মানে তোমাৰ। ধুনীয়া আছিল মানে। মধু আছিলে। ঠাণ্ডাতো আছিলে তেনেকুৱা মানে এনেকুৱা নেৰা নেপৰা বৰষুণো নহয় যে একোৱে চাব নোৱাৰো তেনেুৱাও নহয়।
উম হম।
আমি যে এবাৰ গৈছিলো এই যে পুৰা অকল বৰষুণেই দিলে। বৰষুণেই দিলে।
মেঘালয়ৰ কথা কৈছা।
অ আমি যে লাষ্টত যে। কিনৰেম ফলচ চাইছিলো আমি ইফিনি অ ইনফিনিটি পুল চাম বুলি। উ মা ইমান বৰষুণ সেইদিনা।
বৰষুণ ড্ৰাইভাৰটোও চিনি নাপায় তুমি ভাবাচোন।
অ ড্ৰাইভাৰ ড্ৰাইভাৰ টো বহুত বেয়া আছিল।
বহুত বেয়া আছিলে মানে ইমান। অচিনাই মানে।
আমি আৰু নহয় কিবা সেই। সেই ট্ৰিপটোত কি হৈছে। আমি গুটেখোপাই বহুত বৰষুন দিছিল কাৰণে। শুই গৈছিলোঁ মনত আছে অকল সাৰে আছিল মুনু অ বা সাৰে আছিলে।
তাই কিবা কৈ আছিলে ড্ৰাইভাৰজনৰ লগত বহুত কথা পাতিছে তাই বহুত কথা পাতিছে।
এজন মানুহ লাগিল নহ কথা পাতিবলৈ।
হা। সেইটোৱে।
নাই, নাই, নাই মানে পইচাটো আহিলেই মানে অকমান ক'ৰবাত যাওঁ বুলি ভাবি থৈছো আৰু। এ মানে অকমান দূৰলৈ যাওঁ বুলি ভাবিলেও বহুত তোমাৰ অহা-যোৱাতে বহুত পইচা গুচি যায় ন' তুমি বোলে এতিয়া কথাটো কৈছো এতিয়া নাই, নাই, নাই, মানে সেইটোৱে তুমি বোলে কেৰেলা-চেৰেলা সেইটোৱেই চবেই কয়, কেৰেলাখন ফুৰিব লাগে কেৰে
সেইটোতো মানে, পইচাও লাগিব ন'?
অ', তুমি এতিয়া চোৱা, তুমি ট্ৰেইনত অহা-যোৱা কৰিবলৈ তোমাৰ কিমানদিন ধৰা, দুই-তিনিদিন মানে ট্ৰেইনতে গুছি যাব। হা ত তাৰ পিছত তাৰ বাদেও তুমি সিমান দিন ছুটিও পা লাগিব। আৰু তুমি ফ্লাইটত যদি যাওঁ বুলি ভাবা। ফ্লাইটত পইচা বহুত ল'ব।
বহুত বেছি ল'ব! তোমাৰ গোটেই বাজেট ফ্লাইটতে যাব। আহা-যোৱাৰ।
অ', গোটেই ফ্লাইটটো বাজেট যাব। আৰু যিহেতু মেইনলেণ্ড হয় ধৰা, যিহেতু চাউথাৰ ফালে বস্তু বস্তুটো, বস্তুবোৰ অলপ দামো হ'ব। টোৰিষ্ট প্লেছতটো এনেও পইচা বোৰ অলপ মানে, যিকোনো বস্তুৰে দামটো বেছি ন'। হেইটোৱেই।
বাকী তুমি যদি সেই আৰু কম, কম পইচাত যদি তুমি, মানে আউট অফ ষ্টেট ঘূৰিব খোজা পাৰে। বহুত বেছি ভালে।
তোমালোকৰ এ এই যে কলকাতা যে গৈছিলা হেৰি আহ। ফেব্ৰুৱাৰী আছিল ন?
আহ ফেব্ৰুৱাৰী মইটো কলকাতাত দুবাৰ গ'লো। দুবাৰে ফেব্ৰুৱাৰীতে গ'লোঁ ছাগে। ত
অ-অ-অ আচ্ছা ম অ ত তুমি অ তেতিয়া তুমি যেতিয়া হেৰি কৰি আছ
হা মাৰ্চচাচ কৰি থাকোতে, মাছেজ কৰি থাকোতে এইবাৰ গৈছিলো। আৰু লাষ্ট এই দুইয়াৰত হ'ল মানে।
মই, মই মাছ, আমি হেৰি ময়ো গৈছো ছিলো মাষ্টাৰ্চ কৰি থাকোতে আমাকো কলকাতা নিছিলে। আমি খালি জানুৱাৰী লাষ্ট তৰ ফালে গৈছিলো মানে।
হা, হা, হা বাট কলকাতাটো ইম্মান বেছি গৰম। ইম্মান হিউমিডিটি বেছি। তাতে মানে, ঠাণ্ডাটো নপৰে।
নপৰে, নপৰে ইমান নাই। ইমান নাই তাত ঠাণ্ডাতো, মানে একেবাৰে ছুৱেট টাৰ পিন্ধিব লাগে, কিন্তু এক এ, এ, থৰথৰিয়া মানে
হ, হ, নাই আৰু বাছত উঠিলেতো গোটেই ঘামি। যহি তুমি অৱস্থা বেয়া হৈ যাব তোমাৰ। কোনবা
তাত খালি কেক্ এ, ষ্ট্ৰিট ফুডটোৱে যি অক কল হেৰি। মানে অপ ক, কম দাম, বাকী, ঠিকে আছে আৰু কাপোৰ-চাপোৰ কিছুমান বাৰু কম থাকে।
উ। ঐ, আমাৰ দচ মিনিট হৈ গৈছে কাটো নিকি!
দিয়া। অ', অ', অ', অ'।